অ'।
কি কৰি আছা পিছে বোলো।
এই বিছনাখনত আহি পৰিছো ৰবা তাকে শুবলৈ ধৰোতে তোমাৰ ফোনটো আহিল তাক সেইটোৱে আৰু।
বাকী ভাত পানী কানি মই খালোঁ বাৰু তাত। তোমাৰ এই মাংস আনিছিলোঁ তোমালোকৰ।
এই আমাৰো এই মাছ অলপ বনাইছিলো তাকে খাব গৈছো। খালোঁ আৰু তেতিয়া আহি পেলাই বিনাখন পৰিছো লোকেল মাছ আছিলে যে।
অ'
তাকে খাই বৈ ভাল লাগিছে অলপ।
উম এই লোকেল মাছ খাই ভালো লাগে দিয়াচোন।
উম হয় হয় কথাটো। মানে কি হয় জানা লোকেল মাছটো পাৰি জোখতকৈ বেছি খালে মানে আকৌ মানে খাব মন নোযোৱা হৈ যায় আৰু।
আ, বেছি পালে তুম বেছি খালে তোমা পেটৰো অসুখ হয়।
উম হয় বাৰু দে কথাটো ঠিকেই কৈছা তুমি।
এন টোপনি লাই গৈছে মানে সেইকাণে মানে তোমাক মই ফোনটা কৰিলোঁ বিশেষ কাম এটাত বানে তোমাক
অ', কোৱাচো কোৱা
এ, আমা মানে বাৰ মানে বিয়া মানে তোমাৰ- হেৰি তাৰিখে তোমাৰ
আজি তোমাৰ সোতৰ তাৰিখ ন
উম সোতৰ তাৰিখ
এন নিক্স মাহ্ মানে তোমা দচ তাৰিখে মানে বিয়া মানে তোমা মানে পেণ্ডেল চেণ্ডেলটো চবতো আছে সেইকাণে মানে তোমাক ম ফোন কৰিলোঁ।
উম ভালেই কৰিলা পেনডেল যদি দিব পাৰে তা কি ভাল হ'ল ভালেই হয় নে কি কোৱা
অ', বিয়াতো ডাঙ্ বিয়া তোমা পেণ্ডেলটোতো দিব লাগিবই যে তুমিয়ে যেতিয়া মোৰ চিনাকি পেণ্ডেলটো তোমা হ'লে ভালেই লাগিল হয় টেন তুমি যদি দিব পাৰিবা মানে কিমান পইচা পাতি কিমান ল'বা এইবিলাক কথা চথা পাতি মানে ম মানে মো বা হিচাপে মানে মো ভাইটি হৈ পেলাই মানে ম নিজ্ মানেপ মানে মো বৰ্তাৰ ছোৱালী বিয়া না
অ', ঠিকে আছে বাৰু তে ম কিমান মাই ইমান
মানে মই তোমাৰ বৰ্তাক মানে কৈছোঁ মো ফাল্ পা বা হিচাপে ম মানে তোমা সৰু সুৰাকৈ কিবা এটাটো কৰি আছোঁ সেইকাণে মো ফাল্ পা মানে তোমা এই পেণ্ডেলটো দিম বুলি কৈছোঁ মানে তুমি সেইকাণে তোমাক ম সুধিছিলো মানে
উম পেণ্ডেলটো তুমি যিহেতু দিম বুলি ভাবিছা বেয়া ভবা নাই কাৰণ যিহেতু বা হয় ন দি দিয়া তোমা ধ কিবা থাকিব ন ক'ব পাৰিবা ধৰ মইও ধৰ পেনণ্ডেলটো দিছো ইনে ধৰ কিছুমান মানুহ আজিকালি থাকে ন এনেক কয় ধৰ তোৰ বা হয় তই বিয়াত কি দিলি বুলি খু ঘবচে সুধি দিয়ে ন আজিকালি সেইকাণে বেছি নহয় টকা বিচজাৰ দিবা নে কি কোৱা
মানে তোমাৰ তেতিয়াও মানে কেতিয়াবা বায়ে মানে ভিনদৌক বা ক'ব পাৰিব যেতিয়া ভাইটি হ পেলাই উম মই কিবা এটা পাতিবৰ সময়ত তিয়া ভিনদৌৱে বায়ে কিবা এটাতো দিব পাৰিব না এতিয়া অ', ক'ব পাৰিব ভাইটিয়ে মোক এনুকুৱা পেণ্ডেলটা দিছে বা আমা খুৰা ল'ৰাটোৱে বা নিজ্ ভাইটিও ন ফ বা মানে অকলশৰীয়া মানে বৰ্তান ত এজনীয়ে ছোৱালী না
উম
মানে তোমা এনেকোৱা বিয়া এনেকোৱা তোমা পাতিব সময়ত মিটিং চিটিং নহয় জানো ঘৰ ঘৰ মানুহখিনি
তিয়া মানে মই ক'লো অ', আলোঠনা এনুকোৱা মানে তেতিয়া মই মানে ক'লো বা যে বৰ্তা মই ভন্টি হিচাপে তোমাৰ ম অ', বা হিচ বা হিচাপে ম পেণ্ডেলটো দিম পেণ্ডেল যিমান খৰচ পাতি হয় এইবিলাক চব মই দিম লাইট চাইট বা সেইখিনি পেণ্ডেলটো মই দায়িত্ব লৈছোঁ মানে তোমাৰ মানে মই দিম আৰু।
উম ঠিকেই ভাবিছা যিহেতু নিজৰ বা নহ'লও তুমি ধৰ ইমা খিনি কৰিম বুলি ভাবিছ ছা কিন্তু ম'ক মো মতে তুমি বেছি মানে বেয়া ভবা নাই কাৰণ এতিয়া চোৱা আজিকালি নিজৰ সম্পৰ্কীয় মানুহে এইবিলাক কাম নকৰে তুমি মানেক কৰিম বুলি ভাবিছা এইটো মানে বহুত ভাল পাইছোঁ সেইকাণে তোমাক মানে কমেই কৈছোঁ মই ধৰ এটা হেৰিত ধৰ ত্ৰিশ হাজাৰ, পয়ত্ৰিশ হাজাৰ তেনেকে লওঁ। এতিয়া তুমি ধৰ পঁচিশ হাজাৰ এটা দিবা নে কি? আৰু তোমাক ধৰ যি লাগে এ ধৰ পেণ্ডেলৰ পৰা ধৰ কেটেৰিঙৰ, কেটেৰিংটো ধৰ মোৰ তাতে আছে তোমাৰ যদি এই কি আছিলে খুৰাক ক'বা যে মোৰপা যদি কেটেৰিংটো লয় ধৰ বেছি নহয় এতিয়া এটো চোৱা পেণ্ডেলৰ লগত যদি কেটাৰিংটো লৈ লয়। তেতিয়া মানে বহুত এটা কমত পাই যাব নে কি কোৱা?
নিশ্চয়, হয় মই তোমাৰ মানে এইবিলাক ভেনটেলৰ মানে তোমাৰ ডেস্ক, বেঞ্চৰ পৰা আদিৰ পৰা টেবুল চেবুল চকীৰ পৰা একদম তোমাৰ কাৰ্পেট চাৰ্পেট লাইট চাইটো চব মানে বক্সযোৰ লাগিছিলে তোমাৰ মানে বক্স মানে তোমাৰ বক্স তোমাৰ ডাঙৰ বিয়া যেনেকুৱা ভালেই খিনি মানে বক্স লাগিব দিয়াচোন মানে ৰাতি মানে তোমাৰ এইয়া ফাংচন টাইপৰ এখন প্ৰগ্ৰেম টাইপৰ মানে হ'ব মানে তোমাৰ। বা লগৰীয়া আহিব মানে।
ঠিকে আছে বাৰু পেণ্ডেল তেনেকুৱা হ'ব গ'লে বক্স এটা মোৰ তাত বেছি মানে ইমানটাও মানে বক্স নাই, খুব বেছি আছে চাগৈ ডি জে ডি জে আছে ধৰ দশটা মান। তোমাৰ কেনেকুৱা বক্সৰ লাগে সেইটো যদি ক'ব পাৰিলাহেঁতেন তেতিয়াহ'লে মই ধৰ ধুনীয়াক লৈ গৈ ধৰ গাড়ীতে নি পেলাই তোমাক ধৰ চব বস্তু ধৰ
চব লাইনে চাইনেৰে আছে নহয়?
চব আছে চব আছে। তোমাক ধৰ মাইক চাইক লাগিলে মাইকো পাবা, হৰ্ণ লাগিলে হৰ্ণো পাবা। চব পাবা তুমি, তোমাৰ এতিয়া পেন্দেলটো যে দিম বুলি ভাবিছা, ডেকৰেচনটো তোমাক কেনেকুৱা লাগিব। চাউথ ইণ্ডিয়ানৰ ফালে চাউথ ইণ্ডিয়ান নিচিনা লাগিব নে আছামিচ চিছ টাইপ লাগিব নে তোমাৰ কেনেকুৱা টাইপ লাগিব ৱেডিং মানে যোনটো আমাৰ
আছামী আছামিজ টাইপৰে লাগিব মানে যেতিয়া যেনেকুৱা আমাৰ অসমীয়া মানুহ বিয়া না
উম মানে আজিকালি জানা মই সেইকাৰণে কথাটো সুধিলো বেয়া নাপাবা। তাকে কৈছো মানে কি হয় মানে মানুহবিলাকে অলপ বেছি দেখাব গৈ মানে যি টি বস্তু মানে আজিকালি হেৰি কৰি দিছে না অসমীয়া বিয়াবিলাকত ধৰ কিছুমান ধৰ বেলেগ বস্তু চস্তু লগাই কিবা কিবি কৰে মানে আজিকালি ধৰ বিয়াত তুমি বেলুন চেলুন লগোৱা না, যদি গামোচা লগাব পা তেতিয়া বেছি ভাল হয় নেক
উম অ' গামোচা আমাৰ যেনেকৈ অসমীয়া মানুহ প্ৰিয় বস্তু এইখন।
সেয়ে গামোচাখন হ'লে ধৰ বেছি ভাল লাগে।
উম ভালকে মানে তোমাৰ ডেক'ৰেচনটো মানে কইনা বহা জেগাখনত তোমাৰ চুপাৰ এখন আনি দিব লাগিব। তাৰপিছত সেইখিনিতে তোমাৰ ফুল চুল লগাব লাগিবই সেইকণতে যেই নহওঁক
এ ফুল চুল বাৰতে তুমি চব পাই যাবা। তুমি এইবিলাক ডেক'ৰেচনৰ বাৰতে টেনশ্যন কৰিব নালাগে সেইটো তুমি পাই যাবা। কিন্তু কথা এটা হৈছে নহয় এতিয়া তুমি ধৰ কেতিয়ালৈ বিয়া তুমি যদি কৈ দিব পাৰা তাৰ ধৰা ম পাঁচ ছদিন মান আগত যদি ভালকৈ লাগি দি যিহেতু তুমি মোৰ চিনাকি আৰু মোৰ বন্ধু নিচিনা হোৱা ন' সেইকাৰণে যদি ভালকৈ কৰি দিব পাৰোং তেতিয়া মোৰো নামটো থাকিব। তেতিয়া মোৰ ধৰক কণ্টেক্ট চণ্টেক্টবিলাক পাম নে কি কোৱা?
অ' মানে তোমাৰ দশ তাৰিখ এ তোমাৰ ন তাৰিখে জুন, দশ তাৰিখে বিয়া।
ঠিক আছে তেতিয়াহ'লে মই ধৰ পাঁচ তাৰিখ মানে গৈ পেলাই পাঁচ চাৰি পাঁচ মানতে গৈ পেলাই লগাই দিম নে কি
তুমি আহিবা, দুখ চুখ লৈ মেলি। ভাল দিন এটাত, খুতা চুতা পুতি থৈ যাবা বোলো।
সেইয়া খুতা এতিয়া জানাই, চবতে ধৰ বিয়া এখন কৰিলেও ধৰ, পেণ্ডেলৰ খুতা পুতিব লাগে। সেই এইটোতো নিয়ম কৰিব লাগিব ন', সেইকাৰণে গৈ ছৈ তোমাক মই পুতি দিম বাৰু দে। সেইবিলাক কৰি ল' বাৰু, মোৰ বাদে একো নাই। তোমালোকৰহে নিয়ম চিয়ম কৰিব লাগিব।
অ', ভাল দিন এটা চাই পেলাই আমিয়ে লাগিলে মাতিম। সেইদিনাখন লাগিলে কাম ন নকৰিলো হ'ল, খুটা এটা পুতি থৈ গ'লেও হ'ল।
মানে তুমি অলপ যল্দি মাতিবা বুজিছা, দিনটো মানে এইমাহৰ ভিতৰতে চাবা, কাৰণ অহা মাহৰ ভিতৰত যদি চালে তোমাক কি হ'ব? তাৰ মানে পেন্দেল টো ভালকৈ মানে বনাব নোৱাৰিম, আৰু জানাই পেণ্ডেল ভালকৈ বান্ধিব লাগিব। ৰচী চচী বন্ধিব লাগিব। খিনি বস্তু ধৰ, বাহ খিনি বৰষুণতো থাকে।
মানে, শুনা! তুমি পেণ্ডেলটো খালি দি থাকিল হ'ল। মানে বিয়া, বিয়া ধৰ কাইলে মানে তুমি আজি, আজি মানে মানে তুমি কাপোৰ চাপোৰ খিনি লগাই মানে। বেছি আগতীয়াকৈ দি থ'লে মানুহো দেখিব না', মানে আৰু তোমাৰ এইফালে আমাৰ এইফালে সৰু সৰু পোৱালী বিলাক, কুকুৰ, ছাগলী, মেকুৰী জানাই দেখোন। কাপোৰ চাপোৰ ফালি দিব না', সেইকাৰণে মানে তুমি পেণ্ডেলটো বাকী পেণ্ডেল এনেকুৱা, বাঁহ চাহ খিনি থৈ দিব। দুদিনৰ আগত বা এদিন ধৰ তোমাৰ কাইলৈ জোৰোণ ধৰ, আজি মানে তুমি পেণ্ডেলটো বাৰোতে একদম পুৰা যি ৰাতিৰ ভিতৰত ক্লিয়াৰ কৰি দিলে হ'ল মানে, কাপোৰ মৰা পুৰা এভ্ৰিটিং কৰি দিলে হ'ল।
এ হ'ব, একো আপত্তি নাই বাদে। কৰি দিম, পিছে তোমাৰ, এ বিয়াত খানা কি কি দিব বুলি ভাবিছে? মানে কি কি দিব! মোৰ মানে কেটেৰিং এটাও আছিলে। পাৰ্টি এটা, সেইটোক যদি কৈ দিয়া। তেতিয়া তাতো কমাই যাব, তুমি যদি কণ্টেক্টবিলাক লৈ লোৱা তুমি। মানে পইচাবিলাক মানে বহুত কমত মানে কৰিব পাৰিবা। তেতিয়া তোমাৰ নামটো থাকি যাব ধৰ।
হয়নি, তোমাৰ ভাত হ'ব এইফালে, দালি হ'ব, তাৰপিছত তোমাৰ চালাদ হ'ব। তাৰপিছত তোমাৰ মাছ। তাৰপিছত মাংস, মাংস তোমাৰ দুবিধ, এবিধ তোমাৰ ছাগলী, মাংস এবিধ তাৰপিছত দালি, ভাজি। তাৰপিছত মইয়ো ইমান নাজানোঁ। পাপৰ চাপৰ কিবা-কিবি এইবিলাক হ'ব চাগৈ, আৰু এই মানে আইটেম নাই বুলি ক'লে। সৰু সুৰাকো নাই হ'লেও বাৰ তেৰটা মান হ'ব আৰু।
ঠিকে আছে, ঠিকে আছে। মইয়ো মোকো মাতিবা বোলো, ময়ো খাই আহিম গৈ নে কি?
অ', নিচ এই নিশ্চয় আহিবা, মই তোমাক এই এনেকুৱা নহয়, ঘৰত গৈ তোমাৰ চিঠি দি মাতিব লাগিব মানুহ।
উম্ উম্, ঠিকে আছে। চিঠি দিয়ে মাতিবা, যাতে মই ভালকৈ যাই পেলাই খাই বৈ আহিব পাৰোঁ।
তুমি অ', তুমি অ', তুমি অকল তুমি অক ক'লে মানে নহয়, মানে গোটেই ঘৰৰ পৰিয়ালকে মাতিব লাগিব, যেতিয়াই যাওঁ। তুমিয়েই পেন্দেলটো দিবা না।
অ', ঠিকে আছে বাৰু। মই তোমাক কথা এটা সুধিছিলোঁ, মানে দৰাজন কি হয়, গম পোৱা। ক'ব পাৰিবা নেকি?
দৰাজন তোমাৰ এইয়া, উঠাই মৰা চুবুৰী।
অ', মোৰ মানুহজন চিনাকি, মই চিনি পাম চাগে, নামটো কওঁকচোন? মই যদি চিনি পাওঁ, তেতিয়া বেছি ভাল লাগিব।
তোমাৰ এইয়া। শুই আছিলোঁ, সাই উত্তম ডেকা।
অ', ঠিকে আছে নাম তোৰ লগত। তেওঁ হেৰি কৰে নেকি? এই মানে, বিজনেছ কৰে নেকি অলপ হেৰি টাইপ? এল টাইপৰ বিজনেছ, এল টাইপৰ বিজনেছ কৰে নেকি?
অলপ দাবোল এল টাইপৰ বিজনেছ কৰে।
মানে প্ৰফিট ভালেই কৰে ন মানে বিজনেচ মেনে হয় ঠিক। ঠিকে আছে বাৰু তে একো নাই মানে তোমালোকে দৰাটো ঠিকে চাইছা ঠিক। ই এনৈ ইমানো হেৰি নহয় মও মানে অলপ চিনি পাও যিহেতু,
অ চিনাকিয়ে চাগৈ তোমাতকে ডাঙৰ হ'ব নেকি ন তেওঁ,
অ বেছি ডাঙৰ নহয় খুব বেছি দচ বিচ বছৰ ডাঙৰ হ'ব।
অ
মানে কি আৰু আজিকালি জানাই ডাঙৰো একো লাভ নাই ডাঙৰ চাঙৰ চাই আজিকালি সৰু পোৱালি এইবিলাক, যোনবিলাক কাম কৰিব পাৰে এইবিলাক ডাঙৰ মানুহে কৰিব নোৱাই নে কি কোৱা,
এই সঁচা কথা
উম সাধৰণ তু মবাইলটোেকে চাই লোৱা চুন মোবাইলটো আমি গোটেই দিন দাল টিপি ফুৰিম একো এটা উলিয়াব নোৱাৰোঁ পোৱালি পোৱালি এটাক দিম সেইটো ঠিক কৰি দে বুলি ঘাপ চে ঠিক কৰি থৈ গুচি যাব।
তোমাৰ এতিয়া সৰু পোৱালিটা ভেটাখন পুটোকতে সৰু ফুটাটো যদি পাৰ হৈ যাব পাৰিব ডাঙৰ মানুহ এটাই নোৱাৰিব নহয়।
সেইটোৱে সেইটো কাৰণে মানে মানে কি কবা আজিকালি সৰু ডাঙৰ এ মানে, পকত এইবিলাক মানে একো ইনচাল্ কৰি লাভ নাই বুজিছা তাৰ মানে যোনে যি কাম কৰিব পাৰে ভালকৈ সেইটো কাম কৰিব পাৰিবই। উম এতিয়া মই এইবিলাক, শুই আছো আমাৰ দেউতাও এইফালে শুই আছে ধৰ এতিয়া ধৰ খব কে আহি মাৰিব যেন লাগি আছে। তুমি মোৰ কথাটো বুজিছা ঠিকে দেই কথা পাতি আছো।
ইডাটনে কি বুলি কয় যে সৰু পোৱালিটো যে,
উম
বা বৰ দেঞ্জাৰ
কি কৈছা?
হেল্ল' অ সি বোলো বহুত সি বোলো বহুত ডেঞ্জাৰ মাল বোলো
কিয় কিবা হ'ল নেকি
নাই তাৰ নামটো মানে তাৰ মানে এইয়া আৰু জানো না
অ
নামটো উম নামটো তাৰ কি আছিলে
অ কোনটো মানে মই চিনি পোৱা নাই নহয়
এই ইতাৰ্থ নে সীতাৰ্থ বুলি মাতে যে
ঘৰখন কোনখিনিত ক'ব পাৰিব নেকি আমাৰ গাঁৱৰ ৱৰ মানে বহু ল'ৰা সৰু পোৱালি আছে যে এইকাৰণ কোনটো মানুহ মই চিনি পোৱা
এই যে তোমাৰ শৰ্মা শৰ্মা ঘৰ আগত যে ভাইকেইটাও আছে কিতাৰ্থ নে কি বুলি নামটো
অ দাদুলৰ পুতেক এই যে লাইট চাট লাইট চাইটৰ কাম কৰে যে আমাক
নহ নহয় নহয় সেইটো নহয়
ত
দাদাক কোন যে
দাদা কোন মই ইমান মানে ভালকৈ চিনি পোৱা নাই তুমি মোক
এ চাপৰ কৈ যে তুমি ডাঙৰ লৰাটো যে চাপৰ বহুত যে চাপৰ প্ৰাঞ্জল প্ৰাঞ্জল নে কি
অ, ধীৰাজ।
অ, ধৰাজৰ দাদা অক নেকি ন সেইজন?
প্ৰাঞ্জল।
প্ৰাঞ্জল।
অ, সি, অ, সি বৰ খাটছাম মানে তাৰ মানে হাইটটো নাবাঢ়িল বুজিছা, নহ'লে মানুহটো বহুত ডাঙৰ।
উম।
তাৰ বয়স মোতকৈও কমচে কম দহ বছৰ মানৰ ডাঙৰ, কথাটো গম পাইছা।